হেল্ল'।
অ', কি কৰি আছে?
আছোঁ ৰ'ব এনেই, আপুনি?
এই মইও এনেই আছোঁ ৰ'ব, এনেই অলপ কিতাপ এখন পঢ়ি আছিলোঁ।
কেনে গৰম, কেনেকুৱা পিছে?
এই গৰম ভালে দিয়া। কি ক'বা আৰু এই গৰমত তোমাৰ ক'তো ওলাই যাব মনেই নাযায় দেখোন, সেইকাৰণে ঘৰতে বহি আছোঁ আৰু।
পিছে, মই এটা কথা ভাবি আছিলোঁ নহয়।
কি কথা হে? কোৱাচোন মোকো, মইও তোমাৰ কথা-ভবাখিনি শুনো অলপ।
মানে, মই এটা চিন্তা কৰি আছোঁ। ছিলোঁ ধৰা, মানে আমাৰ জীৱনত আৰু আটাইতকৈ মূল্যবান বস্তু কি হ'ব পাৰে? যদি আমি ভালকে ভাবোঁ এতিয়া মানে, মোৰ মনত বহুত কথাই আহিল, ভাবি থাকোঁতে, কিন্তু শেষত যিটো জ্ঞান, জ্ঞানৰ কথাই মোৰ বেছি মনত পৰে, তুমি এই ক্ষেত্ৰত কি ভাবা?
এ, মইও সেইটোৱে ধৰো যোৱা আৰু, মানে জ্ঞান নহ'লে জানো মানুহ এজনক জীয়াই থাকিব পাৰিব? তোমাৰ মানে ধৰি লোৱা, তোমাৰ মানুহ এজনৰ ধন-সম্পত্তি আছে। তাৰ ধৰি ল, সি তোমাৰ ডাঙৰ এটা পদবী থকা মানুহ আৰু, বা ক্ষমতা থকা মানুহ। কিন্তু, সময়টো চবৰে কাৰণে ন, সলনি হয় ন? সময়তো একে নাথাকে ন? এদিন সি অ', নেদেখা থাকিব, এদিন সি বুঢ়া হৈ যাব ত', তাত তেতিয়া কামত কি আহিব? তাৰ যিটো জ্ঞান আছে, তাৰ যিটো, তাৰ মগজত যিটো আছে সেই মগজৰ বস্তুখিনিয়ে কামত আহিব। বা সেই যেন, ভালদৰে সিদ্ধান্ত ল'ব নোৱাৰেই। কোনো এটা ব বস্তুটো প্ৰতি বা তাৰ জ্ঞান নাথাকে। কোনো এটা বিষয়ৰ প্ৰতি তেনেকা, তেনেহ'লে ই কেনেকৈ জীয়াই থাকিব পাৰিব। নোৱাৰে ন'! ত' মইয়ো, মোৰ মতে ভাবোঁ যে, জ্ঞান থাকিলেহে, মানুহ এজনে সমাজ এখনত চলি থাকিব পাৰিব আৰু।
ঠিক মানে, এজন মানুহৰ পৰা ধন হওঁক, সম্পত্তি হওঁক, বা তেওঁৰ বস্তুবোৰ কাঢ়ি ল'ব পাৰি। কিন্তু, যিটো জ্ঞান সেই জ্ঞানটো কেতিয়াও কাঢ়ি ল'ব নোৱাৰে। হয়তো, সেই মানুহজনে তোমাৰ জ্ঞানটো বিলাব পাৰিব। বা তুমি, তেওঁৰ পৰা খুজিব পাৰিবা জ্ঞান। আহৰণ কৰিব পাৰিবা। কিন্তু, তুমি তেওঁৰ পৰা, কেতিয়াও সেই, জ্ঞানটো কাঢ়ি ল'ব নোৱাৰা।
হয় দিয়া, একেবাৰে ঠিক কথা কৈছে! আৰু তোমাৰ, এই যি জ্ঞান আছে, এইটো জ্ঞানটো কি কেৱল, আমি যি কিতাপ পঢ়ো, স্কুলৰে হওঁক, কলেজৰে হওঁক। সেই, সেই কিতাপৰ জ্ঞানৰ কথা কিন্তু, নহয় কিন্তু। সেইবিলাক জ্ঞানটো তোমাৰ, আজিকালিতো গমেই পাবা। তুমি, কেনেকুৱা জ্ঞান সেইবিলাক, কামৰ জ্ঞান নহয়। মানে, পৰীক্ষাৰ আগত পঢ়ে আৰু পৰীক্ষা দিবলৈ যায়। তাতে, জ্ঞানটো পৰীক্ষা দিয়াৰ পিছত সেই জ্ঞানহে হৈ যায় আৰু। ত' সেই, জ্ঞানৰ কথা আমি ইয়াতে কোৱা নাই, কিন্তু। মইয়ো, মই পিছে, কোৱা নাই। তুমি যদি সেইটো জ্ঞানৰ কথা কৈছা, ত' মই নাজানোঁ। কিন্তু, মই কিন্তু, সেইটো জ্ঞানৰ কথা আৰু কোৱা নাই। মই এইটো জ্ঞানৰ কথা কৈছোঁ। যিটো আমাৰ, এই সমা, সমাজৰ পৰা শিকোঁ, যিটো আমি মানুহৰ পৰা শিকোঁ। যিটো আমি নিজৰ পৰা শিকোঁ। যিটো আমি অন্যান্য যিবিলাক মানুহ আছে, তাৰ পৰাই শিকোঁ। যিটো আমি, নিজৰ কামৰ দ্বাৰা শিকোঁ। যিটো আমাৰ ভুলৰ দ্বাৰা শিকোঁ। যিটো আমি, নিজৰ সফলতাৰ দ্বাৰা শিকোঁ। মানে, এইবিলাক জ্ঞানহে আমাৰ মান মানে, প্ৰয়োজনীয় মোৰ মতে আৰু। মানে, পুথিৰ যিটো জ্ঞান, সেই জ্ঞানটো মানে, অকল পুথিৰ মাজতে থাকি যায় আৰু। কিন্তু, কামত হয়, কামত দিয়ে কেতিয়াবা পিছলৈ, পুথিৰ জ্ঞানেও। কিন্তু, যিটো অ'! চলিবলৈ লাগে, চলিব মানুহ এজন চলিব জ্ঞান লাগে, সেইটো জ্ঞানটো পুথি দিব নোৱাৰে। সেইটো এজন, সেইটো নিজে ল'ব লাগিব বা অন্য মানুহৰ পৰা নিজে অ'! লৈ ল'ব লাগিব। মানে, তেওঁ ধৰি লোৱা, ধৰি লোৱা, জীৱনৰ অভিজ্ঞতাই হওঁক বা তোমাৰ পৰ্যবেক্ষণে হওঁক বা তোমাৰ মানে, সেইটো ক'লো যে তোমাক, ফুলৰ পৰা শিকা। এইবিলাক কথাবোৰ মানে, এইবিলাক কথাবোৰ পৰা আমি জ্ঞান আহৰণ কৰিব পাৰোঁ আৰু। আৰু তেনেকুৱা আৰু।
অ'! এইটোোৰ কিন্তু, সঁচা কথা! মইও মানুহ। কাৰণ, মই নিজে বাস্তৱ জীৱনত দেখা পাইছোঁ। এ, বহু মানুহে কি কৰে, ডাঙৰ-ডাঙৰ ডিগ্ৰী লাভ কৰে বা বহুত শিক্ষা থকা মানুহ। কিন্তু, তেওঁলোকে যেতিয়া, বাস্তৱ জীৱনত সেই সমস্যাটো সন্মুখীন হয়। তেতিয়া মানে, তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰে। মানে, ধৰা, তেওঁলোকে ইমান শিক্ষাগত জ্ঞান লাভ কৰে। তেওঁলোকে, যিকোনো প্ৰশ্ন, উ-উত্তৰ যদি বিচাৰা আৰু তুমি তেওঁৰ পৰা, সেই পাঠ্যপুথিৰ অন্তৰ্গত। তেওঁ, সকলো উত্তৰ দি দিব। কিন্তু, তুমি যদি, সেই কৈ-কৈ সেই, প্ৰশ্নৰ বিপৰীতে, তেওঁ যদি বাস্তৱিক জীৱনত, সেই বস্তুটোত, আমি আচলতে ব্যৱহাৰ ক'ত কৰিম বা কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত। সেইটোৰ বিষয়ে যদি সোধা। তেওঁ মানে, থত-মত খাই উঠিব আৰু। তেওঁ, সিদ্ধান্ত ল'ব নোৱাৰা হৈ যাব, সেই ক্ষেত্ৰত ক'বলৈ গ'লে।
হয় দিয়া! তুমি ঠিকে কৈছা, দিয়া! মানে, তোমাৰ এজন ডিগ্ৰী বা এজন স্নাতক ডিগ্ৰী তোমাৰ উচ্চ স্নাতক ডিগ্ৰী, যিবিলাক লাভ কৰা আজিকালি, মানে মানুহ আছে, কেইটামান। সেই মানুহবিলাকৰ তোমাৰ যিবিলাক সাধাৰণ জ্ঞান, সেইবিলাক মানে, তেওঁলোকে নাজানে আৰু। কিন্তু, যিবিলাক অনে নপৰে বা ক্লা ধৰি লওক ক্লাছ নলক শ্ৰেণীৰ দছ গঢ়িছে বা মানে পঢ়া নাই তেওঁলোকে এই তেওঁলোকৰ যিটো সমাজৰ জ্ঞান সেই সমাজৰ জ্ঞানটো কিন্তু অত্যাধিক প্ৰয়োজন। আৰু তেওঁলোকৰ সমাজৰ যিটো ব্যৱস্থা সেই সমাজৰ যিটো সু্স্থ সেই সমাজখন ভালদৰে ধৰি ৰাখিব। পাৰে আৰু তেওঁলোকৰ মানে ইমানখিনি জ্ঞান আছে যে তেওঁলোকে কেনেকৈ মানুহক সন্মান কৰিব লাগে। কেনেকে মানুহৰ পৰা মানে ভালদৰে কথা পাতিব লাগে মানে বহুতো জ্ঞান আহৰণ কৰি তেওঁলোকে মানুহক এটা ভাল ব্যৱহাৰ দিয়ে আৰু। বাকী তুমি পিছে জ্ঞানৰ ডাঙৰ শক্তিটো কি বুলি ভবা আৰু তোমাৰ মতে আৰু।
মোৰ মতে ক'বলৈ গ'লে তোমাৰ জ্ঞানে মানে মানুহক কি কৰে। যিটো আমি চিন্তাধাৰা সেই চিন্তাধাৰাটো কৰিবলৈ শিকাই। মানে অন্ধভাৱেও যিটো বিশ্বাস কৰো আমি বস্তুবোৰত কিছুমানত। সেই বিশ্বাস কৰাৰ যিটো প্ৰথা সেইটো সলনি কৰিবলৈ শিকায় কবলৈ গলে। আৰু সেই বিষয়ে তোমাৰ যিটো বিশ্বাস প্ৰচলিত হৈ আছে, সেই বিশ্বাসৰ বিপৰীতে তুমি প্ৰশ্ন কৰিবলৈ শিকাই দিয়াচোন। আৰু জ্ঞান নাথাকিলে মই ভাবো যে মানুহে যি শুনে তাকে সত্য বুলি ভাবি লয়। মানে এনেকুৱা তুমি সমাজৰ ধৰা বহু কথা শুনিবা যি বলাক মানে মানুহে কোনো একো নাজানাকে সেই কথাটো বৰ্তমান প্ৰজন্মলৈ চলাই আনিছে, তুমি আগতেও ইতিহাসত পঢ়িছাই জাগে। এই এটা প্ৰথা আছিল য'ত সতীদা প্ৰথা বুলি কোৱা হৈছিল ন। সেই প্ৰথাটো কিমান মানে এটা ঘাতক প্ৰথা আছিল মানে নাৰীসকলৰ জীৱনৰ বাবে। সেই প্ৰথাটো কোনেও একো মানে সেই প্ৰথাটো একো কাম নাছিল। এনে মানে মানুহে আগৰ পৰা মানি আহিছিল বাবে কোনেও তাৰে অৱজ্ঞ কৰা নাছিল বা তাৰে কোনেও বিপৰীত ভাৱে যোৱা নাছিল। ত সেইসকল ধৰণক প্ৰথাই কি কৰে যিখন সমাজ, সেই সমাজৰ পৰিৱেশটো নষ্ট কৰে। সেই ক্ষেত্ৰত মানুহৰ জ্ঞানে যথেষ্ট সহায় কৰে আৰু সেই প্ৰথাবোৰৰ কাৰণ জানিবলৈ বা সেই প্ৰথাবোৰৰ বিপৰীতে প্ৰশ্ন কৰিবলৈ।
হয় দিয়া তুমি ঠিকে কৈছা দিয়া মইও কেইদিনমান আগতে আমি যে এটা পৰীক্ষা দিলোঁ ন। অ ফাইনেল পৰীক্ষাটো। তাতে এ মানে আমাৰ চেমিষ্টাৰ পৰীক্ষা তাতে তুমিতো পঢ়িছাই চাগে। এ এটা এটা আছে নহয় আমাৰ ইংলিছখনত এ মানে ল'ৰা থ্ৰী বুলি ত' এটা তুমি দেখিবলৈ পাইছিলা সেই চেপ্টাৰটোত পঢ়িবলৈ পাইছিলা যে মানে আগৰে কিছুমান প্ৰথা আছিলে অপ্ৰথাবিলাক মানে মানে এতিয়াও মানে পালন কৰি আহিছে আৰু এনেকুৱা এটা ফেষ্টিভেল হয় বা এনেকুৱা এটা উৎসৱ হয় যিটোত। মানে তোমাৰ ধৰি লোৱা মানে মানুহক। মানে এটা টিকেট কিনিবলৈ সেই টিকেটটো যোনে জিকে তো সেই যিজন যি মানুহ জিকে সেইজন মানুহক তোমাৰ মাৰি পেলোৱা হয়। মানে শিলগুটি মাৰি মাৰি, ইয়াতে তোমাৰ এনেকুৱা মানে কিমান ডাঙৰ মানে এটা মানে মানুহৰ জ্ঞানৰ অভাৱ থাকিব লাগিব যাৰ দ্বাৰা মানে তেওঁলোকে এই যিটো এটা বিষাক্ত যিটো অহ তোমাৰ প্ৰথা আছে এই প্ৰথাটো এতিয়াও মানে তেওঁলোকে পালন কৰি আহিছে আৰু তোমাৰ এটা ডাঙৰ কথা তাৰে যে সেইটো প্ৰথা এনেকুৱা মানে বেয়া প্ৰথা সেইটো কিন্তু ল'ৰা -ছোৱা ছোৱালী সৰু ল'ৰা- ছোৱালীয়ে আগভাগ লয়। ত' এনেকুৱা প্ৰথাবিলাক মানুহে মানে একো ভাবি নিচিন্তি বা তেওঁলোকৰ জ্ঞানটো মানে মানে প্ৰশ্ন নকৰে আৰু তুমি ক'লা যে প্ৰশ্ন নকৰা বুলি সেই প্ৰশ্ন নকৰে। ইয়াত মানে মানুহবিলাকক বা যোনে সেই প্ৰথাটো চলাই আনিছে বা সেই তেওঁলোকৰ জ্ঞান নাথাকে ইমান খিনি যে এইখিনি যে এনেকুৱাটো ভুল এইটো এটো ভুল হয়। ত' সেইখিনি জ্ঞান থাকিব লাগে মোৰ মতে। বাকী তুমি জ্ঞান আৰু তথ্যটো ক'লাই, তথ্য ত' তুমি তথ্যৰ অভাৱ নাই ত' মই ক'লোৱে তোমাক তথ্য, তথ্যটো জ্ঞান নহয় ন', তই থ্য বেলেগ আৰু জ্ঞান বেলেগ। ত', তথ্যৰ দ্বাৰা আমি ধৰি লোৱা কোনো এটা প্ৰুফ মানে ধৰি লোৱা আমি কিছুমান এ ধৰি লোৱা, কাবাৰ কিবা এটা প্ৰব্লেম হ'ল বা কিবিচমান সমস্যা হ'ল বা কাবাৰ লগত কিবা লাগিল। তেতিয়া আমাক কিহৰ প্ৰয়োজন? তথ্যৰ প্ৰয়োজন, তেতিয়া আমাক জ্ঞানৰ প্ৰয়োজন। নহয়। ত' তুমি কি ভাবা? এই তথ্য আৰু যিটো জ্ঞান আছে তাৰে মাজত পাৰ্থক্য কি?
এই মেদিয়েৰ ক্ষেত্ৰত, মোৰ মতামত জানিব খুজিলে মানে মই ভাবোঁ আৰু মই বহুত পাৰ্থক্য বুলি ভাবোঁ কাৰণ এতিয়া আজিকালি আজিকালি হৈছে ইণ্টাৰনেটৰ যুগ, ত' তুমি ইন্টাৰনেট যদি খোলা তুমি হাজ হাজাৰ-হাজাৰ লাখ-লাখ তথ্য পাবা, কিন্তু তুমি যদি সঠিক জ্ঞান নাথাকে তুমি ধৰিব নোৱাৰিবা ন', কোনটো তথ্য শুদ্ধ, কোনটো তথ্য অশুদ্ধ। এতিয়া যদি তোমাৰ জ্ঞান নাই যে কোনটো ধৰা, তোমাক এটা জনসংখ্যাৰে তথ্য ওলাব দিছে কোনটো বছৰৰ ওলাব দিছে তুমি তোমাৰ সেইটো জ্ঞান নাই, তোমাক মানে কৈছে যে তুমি দুই হাজাৰ চবিশ বৰ্ষৰ তথ্যটো উলিওৱা। ত', তুমি যদি সেই দুই হাজাৰ চৌবিশ মানে কোনটো চন সেইটো যদি নাজানা তুমি যদি দুই হাজাৰ চৈধ্য চনৰ তথ্য উলাই থোৱা, তেনেহ'লে নহ'ব। সেনেকে নহয় ন'। সেই ক্ষেত্ৰত মানুহৰ জ্ঞানটোত অত্যন্ত প্ৰয়োজন, কাৰণ জ্ঞান থাক কিলেহে তথ্যৰ আৱশ্যক হয়। যদি অকল তথ্য থাকে, তেনেহ'লে যদি তোমাৰ জ্ঞান নাথাকে, তেনেহ'লে সেই তথ্যৰ কো কাম নাই মোৰ মতেদি। কাৰণ তথ্য আৰু জ্ঞান হয়তো বেলেগ বেলেগ হ'ব পাৰে। কিন্তু দুটাই দুটাৰ লগত মিলি চলে। ত', সেইবাবে দুয়োটাৰে জ্ঞান থকাটো উচিত। তথ্য নাথাকিলে কিছুমান জ্ঞান থাকিলে হৈ যায় কিন্তু যদি কেৱল তোমাৰ তাত তথ্য আছে, জ্ঞান নাই। তেনেহ'লে কিন্তু বহু সমস্যাৰ সন্মুখীন হ'বা আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে। আৰু জ্ঞান মানে কি? জ্ঞান তোমাৰ উম, জ্ঞানে কি কৰে মানু মানুহৰ যিটো মানসিক শক্তি সেইটোৰে বি দি কৰে আৰু তোমাৰ এইবিলাক ধৰা, সমাজৰ অন্ধবিশ্বাস থাকে সেইবোৰৰ বিপৰীতে যুদ্ধ কৰাৰো সাহস দিয়ে। ত', এই ক্ষেত্ৰত মানে মোৰ মতে আৰু জ্ঞান হৈছে সকলোতকে ডাঙৰ শক্তি। যিটোৱে ধৰা বিজ্ঞান হ'ক চিকিৎসা হ'ক প্ৰযুক সকলো ক্ষেত্ৰতে অগ্ৰগতি কৰাৰ এটা সাহস দিয়ে মানুহক। বা এসময়ত যিবোৰ ৰোগৰ এতিয়া চিকিৎসা নাছিলে এতিয়া কি হৈছে- মানুহৰ যিটো জ্ঞানৰ বৃদ্ধি, তাৰ ফলত সেই চিকিৎসাও উপলব্ধ হৈছে বৰ্তমান সময়ত ক'বলৈ গ'লে ত' এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে আৰু সমাজত ক'বলৈ গ'লে যিবিলাক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে। আৰু বৰ্তমান সময়ততো তোমাৰ সকলো বস্তু জ্ঞানৰ ওপৰতে নিৰ্ভৰ কৰে। মানুহে কেৱল শিক্ষাগত যিবিলাক। কিতাপ পঢ়ি ভাবে যে কিতাপৰ জ্ঞান খিনি যথেষ্ট কিন্তু মানুহে। উপলব্ধি কৰে যেতিয়া ডাঙৰ হয় কেতিয়াবা ক'ৰবাত কামত যাব লগা তেতিয়া উপলব্ধি কৰে যে। বাস্তৱ জীৱনৰ আচল জ্ঞান। সেই জ্ঞানটো কিমান দৰকাৰী সমাজ এখনত চলিবলৈ। বাকী জ্ঞানৰ কথা নকওঁ আৰু জ্ঞানৰ কথা মানে জ্ঞান আৰু অপৰিসীম যেনেকে মানুহে। ধৰা গোটেই জীৱনটোত জ্ঞানৰ বিষয়ে জানিব পাৰে। তেনেকে জ্ঞানৰ কথাও কৈ শেষ কৰিব নোৱাৰি। ত' এই বিষয়ে পিছত কেতিয়াবা কথা পাতিম দিয়া ৰাখিছো এতিয়া।
অঁ দিয়া হ'ব দিয়া এতিয়া আজি নহ'লে।